হেল্ল',
উম, কি কৰি আছা?
এইয়া আছো এনেই তুমি?
মই বহি মাছক দানা খুৱাই আছো মানে দানা দি আছো মাছে খাই আছে। তেতিয়াকে চাই আছো।
অ-অ পুখুৰী আছে মানে তোমালোকৰ,
উম, ডাঙৰ পুখুৰী আছে পোনা পেলাইছিলো যে এইবাৰ অলপ ডাঙৰ-ডাঙৰ হৈছে। সৰু-সৰু এৰিছিলো এতিয়া ডাঙৰ হ'ল আৰু।
অ, ফাৰ্ষ্টতে বাৰু এনে সৰুতে এৰে
অ, সৰু সৰুতে এৰিলে মানে কি হয় জানা তুমি এক কেজিত ধৰা বিছটামান উঠি যায়। এতিয়া এতিয়া যোনটো চাইজৰ হৈছে ধৰা এক কেজিত ছয়টা সাতটা হ'ব ত লাভ হৈছে, ন ডাঙৰ হৈ আছে। আৰু কেইদিনমান পিছত এটাই এক কেজি হৈ যাব।
উম, সেইটোয়ে সৰুতে দিলে ভাল আৰু এতিয়া বেচিও উঠে তেতিয়া অ, আমাৰো আছে বাৰু এৰিছো ডাঙৰ হৈছে আমাৰো আছে-আছে।
মাছবিলাক কেতিয়াবা ওলাই থাকিলে ভাল লাগে ন চাবলে।
অ, ভাল লাগে আৰু ডাঙৰ হৈছে বাৰু আমাৰ খিনিও।
মই বেছি নাখাওঁ মানে কিন্তু দানা চানা দি থাকোঁ যে ওলালে ভাল লাগে মানে।
অ, দেখিবলে ভাল লাগে আৰু।
উম আৰু গল্ডেন মাছটো চি পোৱা ন, এইটোত ৰঙা-ৰঙা থাকে যে।
অ, অ,
উম, সেইটোও ভাল আৰু। খাবলৈও ভাল ডাঙৰ হৈছে আৰু এতিয়া
অ,
আৰু মানে হাঁহ পোৱালি কেইটামান আছেতটো পুৰা মানে পানীৰ ওপৰত খেলি থাকে আৰু।
অ, হাঁহেটো পানীতে ভাল পায়।
উম, হাঁহ যত পানী থাকে ন তেতিয়া হাত টো ডাঙৰো হয় জান না পানী শুকান জেগাত হাহ‍ঁ থাকিলে যে ডাঙৰ নহয়।
অ, ডাঙৰ বহ হবলৈ বহুত দিন লাগে আৰু তেতিয়া
উম, পানী থাকিলে মানে তাতে খেলি ছিলি থাকে যায় তেতিয়া ভাল হয় আৰু। আৰু আমাৰ হাঁহ কেইটা এতিয়া সৰু আছে ন তেতিয়া যেতিয়া অলপ ঠাণ্ডা পৰি আহিব তেতিয়া হাহটো ডাঙৰ হৈ আহে। তেতিয়া গোটেই আৰ্ম বিলাকে কিনি লৈ যা আমাৰ পৰা।
অ,
সেইফালে আৰ্মি গাড়ী বিলাক বেছিকে গৈ থাকে যে আমাৰ পুখুৰীৰ ওচৰত মানে ৰাস্তা মেইন ৰাস্তাটোতো আমাৰ ঘৰৰ আগফালেই।
অ, অ,
এইফালে মিছামাৰী আৰ্ম বিলাক চব এইফালে গৈ থাকে আৰু।
অঁ,
দুতিয়া লৈ যায় মানে দুটা তিনটা এনেকে লৈ যায় মইতো দুটা হাহঁ কিনি আনিছিলো ধৰা মানে কথা এটা কৈছো দুটা স এটাত চল্লিশ টকাকে আশী টকা লৈছিলে আৰু দুট তেতিয়া মই অলপ ডাঙৰ হলে বেছিলে দুটাতে বাৰশ তেৰশ এনেক কৰিলে, মানে খুৱাবও লাগে আকৌ যে সিহতক।
খোৱালে ডাঙৰ হ'ব।
উম, মই কিনি দিছো মা চা আৰু হাহক খুৱাই থাকে মা
অ', আহ, যিমান খোৱাবা তুমি সিমানেই ডাঙৰ হ'ব, যিকোনো বস্তু হলেও হাঁহ মুৰ্গী। যি হ'লেও আৰু।
উম, খুৱাব লাগিব আৰু সিহঁতক ৰাখিলে এতিয়া
নোখোৱা তুমি যদি নোখোৱাই। সেইটো কেনেকে ডাঙৰ হ'ব, যিমানতটো আছিল সিমানটোে হৈ থাকিব।
উম।
যিমান খুৱাব তুমি সিমানে ডাঙৰ হৈ হৈ গৈ থাকিবা আৰু। উম সেইটোয়ে আৰু চবেইতো খাই কৰিয়ে ডাঙৰ হয়।
অ', এতিয়া হাঁহ মুৰ্গী মাছ সিহঁতৰো সিহঁতৰ হাতত পইচা নাথাকে ক'ৰপ পৰা কিনি আনিব।
কিনি অ', কিনি খাবলৈ মানুহে বাৰু মানুহে কিনি খুৱাব লাগিব সিহঁতক।
উম। বাকী এতিয়া কি কৰি আছা তুমি পঢ় শুনা?
মই দোকানত যাব ওলাই আছো।
অঁ', বজাৰ নে কি?
বজাৰ নহয়, ম'ম' খাবলে
উম, ম'ম' লাভাৰ মনে নে কি? উম।
সপ্তাহত খাওঁ মানে এদিন আৰু দু
সপ্তাহত মানে দেওবাৰে ম'ম খোৱা তুমি?
অ', মানে দেওবাৰে বুলি নহয়, যেতিয়া তেতিয়া খাও এইবাৰ দেওবাৰে খাওঁ আৰু।
কেনেকা প্লেট সেইফালে?
আহ, ছিক্সটি চিকেন।
কেইটা থাকে দহতা নে?
অ', অ', দহটা তোমালোকৰ ফালে?
উম, দহটাই দিয়ে। এইটো সৰু-সৰু টিকলু টিকলো বনাই দিয়ে নহয় ষাঠি টকাই।
অ', ভেজ নে চিকেন?
চিকেন আৰু ভেজটো হ'লে চল্লিশ টকা লয় চল্লিশ টকাত সেইাকে সৰু সৰু মানে এইটোৱে আৰু।
উম, ডাঙৰ ডাঙৰ বনাব লাগে, আৰু নবনাই সিহঁতে
উম, সিহঁতৰটো লাভ হ'ব লাগিব ন' ডাঙৰ ডাঙৰ বনাই দিব পিছত লছ কৰি কেনেকৈ কৰিব দোকান।
অঁ'।
তুমি কেই প্লেট খাব পাৰা?
এ মই এক প্লেটে খাওঁ, ইমান টকা নাই নহয় ইমান ইমান এগাল খাবলে।
উম।
এক প্লেটতে ছিক্সটি আৰু দুই প্লেট খালে ওৱান টুৱেণ্টি হৈ যাব।
উম, বেছিকে খালে বেছিকৈ শকত হৈ যাবা পিছত। মই আগতে বহুত খাইছিলো দেই পিছত জিমত যোৱা পা মানে ইমান বাহিৰা বস্তুতটো নাখাওঁ মানে বেছিকে, জিমত গ'লে মানে উম, বাহিৰা বস্তু খালে হেনো কাম নাই মানে।
অ ', অ ', সেইটো।
মানে ডিচিপ্লিনত থাকিব লাগে আৰু।
উ
ম'ম'টো বাৰু ইমান ক্ষতি নকৰে, বাকী তেল বস্তু, তেল তাতে তেনেকে আলু চাব হ'ল পকৰা, এইবিলাক, ভাল নহয়।
আৰু এতিয়া আমাৰ ইয়াতে মেলা আহিছে তো, বা কি দোকান আহিছে। যে ফাষ্টফুডৰ
অঁ।
উম।
কেতিয়াৰ পৰা হ'ব ষ্টাৰ্ট মেলা, নে, হৈয়ে আছে?
নহয়, হৈয়ে আছে, মানে গৰম বন্ধ যিমান দিন থাকে, ইমান দিন থাকেই এইটো মেলাটো মানে।
অ' অ'।
গৰম বন্ধ উপলক্ষে আহে, মানে চববাৰেই আহে।
অ' অ'। ভালেই মানুহবোৰো, ছুটি থাকে নহয় পোৱালি বিলাকৰো। গৰম বন্ধত
ছুটী থাকে, হ'লেও এতিয়া খেতি খেতি পথাৰৰ চিজন ন', গোটেই দিনতো মানুহ খেতি-পথাৰত লাগি থাকে, সন্ধিয়ালে যায় আৰু। আজি চানডে, আজি বেছিকে যাব।
তাকে। তোমালোকৰ খেতি কৰে?
অ', আমাৰ চেচ, কালি, কালি চেচ কমপ্লিট হৈ গ'ল। ৰোৱণী সাতজনীমান লৈছিলো ত' জল্দি জল্দি হ'ল মানে, নহ'লে আৰু দেৰি, এতিয়ালৈকে থাকিলে হয়।
হাজিৰা কেনেকে সেইফালে?
আমিটো চাৰিশ টকাকে দিছোঁ, খোৱাই বোৱাই।
খোৱাই, বোৱাই।
তোমালোকৰ ফালে কেনেকা?
উম, আমাৰ ফালে তিনিশ নেকি, নে চাৰে তিনিশ তেনেকেই।
ক'বাত ক'বাত পাম, আমাৰ ফালে পোৱাই নাযায় যে।
অ'। ক'ৰবাত কম আছে বাৰু, জানো অলপ, অলপ। নহয় মানে, পুৰাই জানো আৰু, আমাৰো আমাৰ নিজে ৰুইছো বাৰু।
তোমাক চাই লাগিছে তুমি জানা বুলি।
অ'।
ইষ্ট্ৰং, ইষ্ট্ৰং আছা তুমি।
তাকেইে আৰু, আমাৰখিনি বাৰু আমিয়ে ৰুলো।
উম। উম ভালেই, নিজৰ খিনি, নিজৰ খিনি কৰিব লাগে ন'। নিজে নকৰিলে কি ক'ব ঘৰৰ মানুহে, তোমাক খালি মৰমত খাই থাকে বুলি কৈ থাকিব।
সেই তাকে আৰু।
উ খেতি পথাৰ থাকিলে মানে টেনচন নহয় ন', ঘৰৰে চব চলি যায় আৰু খোৱা বোৱা বিলাক।
অ, সেই এতিয়া আৰু আৰু এতিয়ালৈ চাউলৰো দাম বাঢ়িছে চ বাকীবোৰতো বাঢ়িছে।
উম,
চাউল তো বাঢ়ি আছে আৰু।
মই তোমালোকৰ ঘৰতটো ক'ত আছিলে ন?
আমাৰ
উম,
কি ক'ম এতিয়া। এই কাৰ্গি চেণ্টাৰ বুলি কয় চিনি নাপাব চাগে আৰু।
কিয় নাপাম যাওঁৱে মই এইফালে।
অ, ঠিক আছে অহা যদি, অ, অ, দৈমেৰাতটো এ ভালে আছে আৰু জেগা দেই।
মানুহে যে চব মানুহে যে মেইন লোকেশচনেই নাজানে দৈমাৰা বুলি ক'লে, খালি অকলে দলংটোৱে চিনি পায়।
অ,
কিন্তু দলংটোৰ বাহিৰে যে তাত ব বহুত ধুনীয়া লোকেশচন আছে মই কিছুমানক মই ফটো দেখাইছো। দৈমাৰ হয় বুলি কিন্তে কয় থ এইটো দৈমাৰ নহয় এইটো বেলেগ জেগ বুলিইছো নহয় দৈমা তেনেকে আছে তন্ততে নাযা তো। কেনেকে জানিবি?
অ, সেইটোৱে আৰু গলেহে জানিব।
তুমি গৈছা নে?
মই গৈছো বাৰু।
উম, যোনটো তোমাৰ ব্ৰিজ পোৱাৰ আগতে যোনটো গাও এখন সোমাই যোৱা নাই।
অ,
ন সেই গাঁওতো দি যাব লাগে তাৰপিছ মানুহ এগৰ আগালে গাডী চড়ী থৈ পিছত তলফাল যাব লাগে। ধুনীয়া তাত, নদীতটো মানে বহল মানে তাত
উম,
কাৰ্গি চেণ্টাৰত চবতকে ফেমাছ বস্তু কি কোৱা আচোন তুমি?
হা?
কাৰ্গি চেণ্টাৰৰ ফেমাচ বস্তু কি হয় কোৱাচোন, মানে খোৱা বস্তু?
খোৱা বস্তু মই ইমান ঘূৰি নুফুৰোঁ মই নাজানো ভালকে।
উম, নিজৰ জেগা নিজে নাজানা?
মোৰ মানে ইমান ওলাই নুফুৰো আৰু কেতিয়াবা মন গলে মানে হে
পুৰা যে পানী নিচিনা থাকে যে চাওমিনটো যে।
অ, অ,
সেইটো পায় তাত।
অ',
ভাল লাগে।
মই নেখাওঁ যে যি টি বস্তু মই নাখাওঁ আৰু নিকিনোও যি টি।
উ, তোমাৰ অকল মম পালে আৰু হৈ গ'ল আৰু।
তাকে কেতিয়াবা ঘৰতে বনাই খাওঁ আৰু।
ম'ম খালে মানে আৰু তোমাৰ ফূৰ্তি লাগি গ'ল আৰু।
আমাৰ ইয়াতে আমাৰ ঘৰ ক'ত বুলি ভাবিছে ঠেলা মাৰা তিনিআলিয়ে।
ঠিকে আছে বাৰু। যাওঁ বাৰু ঠেলা মাৰ ফালে তেজপুৰ গৈ আছো সেইদিনা মাজতে।
গৈছিলা?
অ',
কিবা কামত নেকি?
কামত নহয় ফুৰিবলে গৈছিলোঁ।
অ', লগৰ লগত?
অ', অ', ভণ্টিৰ লগত গৈছিলোঁ।
উম, কোন কোন আছে ঘৰত?
আমাৰ ভন্টি মা দেউতা আৰু নাই আৰু কোনো। অ', আৰু ক'কা আইতা সত আছে বাৰু।
অ', তুমি যদি এইফালে গৈছা তেনেহলে আমাৰ ঘৰৰ আগফালে দি গৈছা। আমাৰ ঘৰত মানে তিনিআলি পোৱা আগতেই, ডাঙৰ পুখুৰী আছে চাবা কেতিয়াবা গ'লে ডাঙৰ পুখুৰী এটা আছে তিনিআলি পুৱা আগতে আমাৰ ঘৰ, ৰাইট চাইডে পৰে। লেফচাইডে পৰে তোমাৰ লোকৰ সেই ফালৰ পৰা আহিলে।
অ', অ', ঠিকে আছে বাৰু।
ফেচবুকত ক'ত গলা?
উম, তেজপুৰত এনেকে নুঘুৰিলো আৰু মই ঘৰতে থাকিলো।
ন' তেজপুৰ গৈছিলা যে কৈছা।
অ', তেজপুৰ তাতে মানে তেজপুৰত গৈছিলো ক'লেকো নগলো আৰু অকল বাইদৰ ঘৰতে থাকিল থাকিলো আৰু
অ', অ', গৈ থাকা মানে মাজে মাজে?
মাজে মাজে যাও বাৰু, এইবাৰ বেচি বেচি ফুৰা নহ'ল আৰু
উম,
ইমান ৰ'দ ৰ'দত কোনে ঘূৰি ফুৰে আৰু ইমান গৰম দিয়া। অ', আছে জানো বাৰু ইমান গৰমত ঘূৰি ফুৰিবলে ভাল একে ৰ'দত
ময়ো গৈ থাকো কেতিয়াবা উম, গাড়ী চাৰ্ভিচিং থাকে ন' বাইকৰ তেতিয়া যাওঁ অলপ ঘূৰি চুৰি আহোঁ জি নতুনকে জি প্লেনটো খুলিছে যে তাতে কল পাৰ্কত উম, যাওঁ
এই গৰমৰ কাৰণে নগলো আৰু
ঠাণ্ডা পৰিব দিয়া তেতিয়া ভাল হ'ব
উম, তেতিয়াহে যাব লাগিব আৰু এই গৰমতকে অশান্তি লাগে যাবলৈ।
যেনেকে আজি বতৰটো আছিল আজিতো কিন্তু ভালে আছিলে ইমান গৰম নাই কিন্তু।
অ', আজি আমাৰ ইফালেও তেনেকে ভালে আছিল জেগা অহ,
তোমালোকৰ ফালেটো জেগাটো ভালেই লাগে মোক।